হেল্ল'?
অ', শুনিছানে?
অ', কি কৰি আছা?
এয়া ভাত বনাবলৈ আৰম্ভ কৰিবলৈ লৈছো আৰু।
অ', ভাত খোৱাই নাই নেকি?
নাই খোৱা, নাই খোৱা পাচলি কুটিবলৈ লৈছিলোহে।
অ', এই মই বোলো ফোন এটা লগাওঁ আজি বহুত দিনৰ সময়ত কৰিবলে সময়হে পাওচোন, তুমিও কৰা নাই।
ময়ো কৰা নাই বাৰু দেই, ময় এ স্কুল থাকে যে। এতিয়া গৰম বন্ধৰ কাৰণেহে মানে ঘৰতে আছো আৰু।
হয়, হয়। আহি এ, হেৰি। আমাৰ ঘৰত মানে সকাম পতা কথা আছে তুমি মাতিবোলে তেনেকে মানে ফোন কৰা নহয়ে নহয়, এতিয়া বোলো আজৰি হওঁতে ফোন এটা কৰো, আহিব পাৰা নে নোৱাৰনে? পাৰিলে আহিবা। হেল্ল'
অ', হ'ব বাৰু, চাওঁচোন সময় সুবিধা মিলাই কি হয়।
অ', আজিকালি মানুহৰ সময় এতিয়া নিজৰ লগতে ব্যস্ত আৰু।
হয় হয়।
তাকে, মইও হা
কেতিয়াকে সকাম।
সকাম অহা সপ্তাহৰ সোম আজি কি বাৰ আজি মংগলবাৰ হ'ল নহয়। অহা সপ্তাহত পতা কথা আছে সেই। মানে তোমাৰ ঠিক হোৱা নাই আৰু তাৰিখটো তোমাক জনাম। উম্, অ' জনাই থৈছোঁ। এ ফোন কৰিবলে মানে কি হয় মোৰ, এইবোৰ হাঁহ, গৰু-ছাগলীৰ পৰা কেইটামান কেইটামান চবৰে আছে যে, এইবোকৰ লগত লাগি থাকোতে তোমাৰ, মানে, এই দুপৰীয়া এতিয়া আকৌ তোমাৰ গৰু টানিব হ'ল, ছাগলী ছাৱলৈ অনা। পানী খুওৱা, হাঁহগাল আছেই। তাতে অকমান অকমান সময় সেইবোকতে অকমান অকমান। উম্, সময় সেইবোকতে অকমান অকমান খৰচ কৰি আছোঁ আৰু। এ মানে কি, কেতিয়া আহ্ কেতিয়াবা অসুবিধা হ'লে তাৰে দুটা এটা বেচি পেলাই মানে তোমাৰ, চলিবলে হয় বা কিবা এটা লেঠা মাৰিবলৈকে হয়।
সেইটোৱে মানে তোমাৰ চাকৰি এটা কৰিলেহে যে উপাৰ্জন কৰা হয়, সেইটোতো নহয় ন। ভাল কৰিছা তুমি, তেনেকে। ঘৰতে নাই, আজিকালি তেনেকে নো জঞ্জালেই পায় মানুহে।
অ', বেছি বেছি নাই, কেইটামান।
তাৰপিছত হেই গৰু কি জাৰ্চি আছে নেকি?
গৰু জাৰ্চি তেনেকে হোৱা নাই এইবাৰ মানে, কৰিম বুলি ভাবিছোঁ, এইবোৰ কচজাৰ্চি যে কৰে, তেনেকে পোৱালি এটা উঠিছে চেউৰী পোৱালি। এনেই গাই দুজনী আছে, অ', গাখীৰ দুইজনীয়ে খীৰাই আছোঁ বাৰু। এক লিটাৰ ঠিকালে দিও তেনেকে। এই তোমাৰ দুইজনি মিলায় কেতিয়াবা দুই লিটাৰ ওলায়। কেতিয়াবা আঢ়ৈ লিটাৰো ওলাই, এইবোৰ আমাৰ দেছি গাইহে মানে ধৰা জাৰ্চি কৰোৱা নাই যে। তেনেকে ওলাই, এতিয়া ঘাঁহ, পানী নাই যে গাখীৰ কমিছে ঘাঁহ নাই।
তাৰপাছত তোমালোকৰ দাদা আছিলে নহয়, দাদা এতিয়া ঘৰত নাথাকে নেকি?
অ', সি এতিয়া নাথাকে ঘৰত, সি এইবোৰ আজিকালি বাহিৰলে যোৱাতকে ইয়াতে নাথাকে মানে ঘৰত নাথাকে, জেঠ এই জেঠাই ঘৰ আছে নাই চাইডে তাত থাকে, তাতে দোকান এখনত সোমাই আছে বাহিৰলৈ যোৱা নাই বাৰু।
ভালেই কৰিছে দিয়া।
উম্, সিও দিয়ে পইচা পাতি কিবা কিবি আনিবলৈ ধৰা, হাঁহ পোৱালি দছটা আনি দিলেও মই চাব পাৰোঁ।
উম্, তাৰ পিছত হেৰি হঁতৰ দেউতা ভালে আছে নহয়।
অ', ভালে ভালে। ভালেই আৰু গৰু গাই বুকত লাগে, দেউতাও লাগে ঘৰৰ মানুহ সকলো লাগে বাৰু দেই।
উম্
সময়কণ দিলেহে আকৌ তোমাৰ সময়ত কাম হ'ব।
ছাগলী কিমান আছে।
ছাগলী তোমাৰ খাচী আছিলে, দুটা আছিলে এটা বেচিলো এটা সৰু হৈ আছে। তাৰপা, এতিয়া উম্,
এনেই এনেই থকাতকে এইবোৰ এইবোৰ। এইবোৰ কামত লাগিও উপাৰ্জনদ বাটটো মুকলি কৰিছে ভাল হৈছে।
উম। আৰু চিন হিচাপে বস্তু এটাও ৰাখি থ'ব পাৰি। এতিয়া খাছীটো বেচি পেলাই আমি মানে মই আৰু ঘৰৰ এনে লাগে নহয় আজিকালি আৰু বস্তু।
সেইটোৱে।
তেনেকে চিন হিচাপে বস্তু এটা আনি থৈছো। তাৰ নামত মানে বস্তুটো আনি থৈছো আৰু। বেয়াও লাগে বেচিবলৈও মন নেয
সেইটো এইবোৰ মানে ইমান ধুনীয়া ধুনীয়া পোহপাল কৰি মেলি আৰু মৰম লগাই নহয় তেওঁ সিহঁতি। ছাগলীবোৰো বৰ গৰু পোৱালীবোৰে বৰ মৰম লগায়। তাৰপিছত বেছি দিয়া সময়ত বৰ বেয়া লাগে পায়।
ঘৰৰ সদস্যৰ নিচিনা হয় যে এই চাহখন খোৱা খোৱা সময়ত তোমাৰ। ছাগলী কেইটা মানে বাহিৰৰ পৰা দৌৰি দৌৰি আহিব। তোমাৰ বেয়া লাগি যায়গে। আকৌ ভাতকেইটা খোৱা সময়ত সিহঁতক আগতীয়াকে কেইটামান দি ল'ব লাগিব। অ', এইবোৰে। এতিয়া মানে ছাগলী মাংস মই নাখাওঁৱেই। বেয়া লাগে অ', মোৰ কেলে জানো। মানে পুহি পুহি মোৰ বৰ মৰম লাগে। মানুহ বিলাকে কেনেকেনো খাব পাৰে। খাই আৰু কিছুমানে। আমি এতিয়া ধৰা মৰম লগাই থৈ যায় যে আমাক সিহঁতে।
অ' সেইটয়ে।
ইয়াতে, ইমান অকমানিৰ পৰা কোচত লৈ লৈ, লগত শুৱাও গ'ম পোৱা নাই, আমাৰ ঘৰত এতিয়া যি টো খাচি বেচিলো
অ'।
তোমাৰ মানে ঠাণ্ডা দিনত জগিলে মানে, তোমাৰ বহুত কষ্ট পালে বহুত কষ্টত মানে সি ডাঙৰ হ'ল। তাৰা পাৰা আমি এনেকে শুও নহয় কাপোৰ তলত লৈ লৈ শুৱাই থওঁ অ' পোৱালিটো। ইমান কষ্ট কষ্ট কৰি কৰি ডাঙৰ কৰি কৰি লাষ্টত বেচি দিবলগীয়া হয, বেয়াও লাগে আৰু।
লগা হকে আ কি কৰিবা। সেইবোৰ তুমি এতিয়া তোমাৰ উপাৰ্জনৰ কাৰণেই তুমি সেইখিনি আনিছা, আনি প্ৰতিপাল কৰিছা। বেচি পেলাই কিবা এটা পাই তোমাৰ ঘৰৰ হুচটো মৰিবলৈ। বা ঘৰ খন চলিবলে, এতিয়া সেইবোৰত মুৰ সোমোৱাই ললেতো নহব।
নহয়বাৰু, বেয়াও লাগে আৰু।
মোহ লগালে নহ'ব মানে, এইখিনি আৰু তেনেকুৱাই ঘ মানুহবোৰ জীৱনবোৰ তেনেকুৱাই নহয় জানো, এতিয়া মাক বাপেকে ছোৱালী ছোৱালীজনীৰ কথাই কৈছো। লৰাটোৰ কথাও কবা তেনেকে কিমান সৰু পৰা ডাঙৰ কৰি কষ্টৰে কিন্তু এটা সময়ত সেয়া বিয়া দি দিব লাগে।
উম, চবৰে কষ্ট আছে।
চবতে কষ্ট আছে।
এ তেনেকে আকৌ কেতিয়াবা তোমাৰ আলহী চালহী আহিলেও কিবা এটা আনিব নিব নোৱাৰিলেও আলহী চালহী আহিলেও বোলে আজি ঘৰতে হাঁহ এটা আছে মাৰি দিও। তেনেকেও খুৱাব পাৰি।
বা বিপদ এটা হৈছে হাঁহ এটাকে বেছি দিম।
অ' হাঁহত তোমাৰ এতিয়া দুটা লাভ, এতিয়া মাইকী হাঁহে আহে কণী পাই কণী এটা এটা দি এটা কণীতে তোমাৰ দহ টকা। তেনেকেও তোমাৰ পাৰি বেছিব।
দি পেলাই
অ পইচা মিলাই দিম দহটা দহটা দি থাকিলে দহজনী হাঁহে পাৰি থাকিলে দহটা দহটা দি থাকিলেও পইচাটো আহি থাকে তোমাৰ। ত গোটৰ পইচা তোকে দিব পাৰি।
উম, আৰু তোমাৰ এতিয়া বস্তুৰ দামহে যেনেকুৱা। ঘৰৰ পৰাটো ক'তো ওলাবই নোৱাৰি। যিমা গোটেই পইচাই, তুমি ঘৰ পধূলি পাৰ হোৱাৰ পৰা পইচাই আৰম্ভ হ'ব। ঘৰৰ ভিতৰখন পইছাই। পইচা মানে কি মোবাইল তুমি মোবাইল যদি তিনিটা মোবাইল তিনিটা তিনিশকেও। চাৰে তিনিশকও কিমান খিনি। এতিয়া আজি কেতিয়া কাৰেণ্টৰ ৰিচাৰ্জ কৰিব লগা হৈছে সেইটো কিমান পইচা।
টিভি আছেই।
টিভি আছে টিভিটো বাৰু নকৰিলেও চলি যায়।
চলি যায়, এ আমিবিলাকে বাৰু চলি যায়, আকৌ মা দেউতাহঁতে মোবাইলটো বৰকে নাচাই কাৰণে,
অ', এতিয়া আমাৰো তেনেকুৱা আকৌ ৰিচাৰ্জ কৰিম। কৰাই নাই মই তাক, আছেই তেনেকৈ।
উম্।
এনেকুৱা হয় তাত মানে তিনিশ টকা চাৰে তিনিশ টকা ভৰাই দিলে আকৌ বেলেগ এটা চাই চাইডে মানে, হেৰি হৈ যায়।
তুপনি গুচি যাই ইপিনে, পঢ়া শুনা ল'ৰা ছোৱালী ঘৰত থাকিলে সদায় তোমাৰ। পইচা দিবলৈ আছেই। আৰু বেয়াও লাগে নহয় নিদি, এই গৰমত বাৰু কিবা এটা বোলে পানী বটল এটাকে খাওঁ বুলি, যিমান দি পঠিয়ালেও। হাতত দহ টকা এটা নিদিয়াকে নিজেও ওলাই যাব নোৱাৰি, লোককো পঠিয়াব নোৱাৰি, মই কিন্তু এইটো বৰ ডাঙৰ অ'অ'অ', লোককো পঠিয়াব নোৱাৰোঁ দহ টকা এটা নিদিয়াকে অ',
উম্, হয় হয়। তাৰপৰা মই সেই স্কুলখনত সোমালোঁ, এতিয়া প্ৰাইভেট স্কুলহে যে ইমান পইচাটো তেনেকেও নিদিয়ে, কষ্টও হয়, এ উপায় নাই এনে এনেই সোমাই ঘৰত থকাতকে সোমাই আছোঁ আৰু।
অ', ভালেই কৰিছাঁ, অহা যোৱা এতিয়া নিজৰ ওচ ওচৰতে যদি তোমাৰ অহা যোৱা খৰচটো ৰাহি হৈ পেলাই, ধৰা ৰিচাৰ্জটো পইচাটো আহি থাকিলেও বা কিবা কিবি নিজৰ সনা বা অনাৰঞ্জ বস্তুখিনি
উম্, হয় হয়।
কিমান মানে। ঘৰখনৰ মানে মা দেউতাহঁতে তৎ পায় আৰু কিমান আনি দিবনো ধৰা আমাৰো। চেনিটাৰী পেডছ্টোলৈকে আমি
কিনিব লাগে, মাইকী মানুহৰ এবোৰ আৰু তোমাৰ পতককে বেমাৰ চেমাৰ ক বিষ বোৰ বেছি।
উম্। চেনিটৰী পেডছ বোৰৰ দামেই তোমাৰ থাকে। ফৰ্টি ফিফটি মান লয় কিন্তু থাকে ছয়পিচ কিন্তু চৌজানো এই গৰমৰ দিনত জানোঁ আমাৰ মানে ধৰা ছোৱালী সকলৰ বা মহিলাসকলৰ। গোটেই দিনটো কাৰণেটো নহয়।
নহয় নহয়, সেইটোৱে আৰু।
আৰু সেইটো এটা লিমিট, লিমিটলৈকেহে তুমি। ব্যৱহাৰ কৰি থাকিব পাৰিবা এটা পেডচে যদি আমি গোটেই দিন ৰাতি চলাবলৈ হয়, সেইটো এটা বেমাৰৰ সৃষ্টি হ'ব।
উম্।
সেইটোয়ে আৰু আৰ্থিকভাৱে সবল হ'বলৈ হ'লে কষ্ট কৰিবই লাগিব।
অ', কষ্ট কষ্ট কৰিলেহে পইচা আহিব তোমাৰ, ওল আলাসতেতো পইচা নাহে।
নাহে।
কষ্টই কৰিব লাগিব, জীৱন মানে কষ্ট আৰু ওপৰতে পোৱা পইচাৰ কোনো আমেজ নাই, কষ্ট কৰি পোৱা ধন ঘটা পইচাকেইটা যিমান আমেজ।
হয় হয়, বস্তুটো মৰম লাগিল।
মনটোৱে ভাল লাগে পইচা কেইটা হাতত লৈ পেলাই যেতিয়া মানে হেৰি হয়, মনটো কিবা এটা ভাল লাগে, অ', মোৰ কষ্টৰ পইচা বুলি মানে।
হয় হয়। সেইটোৱে বহুত দিন ফোন কৰা নাই, মই বোলো সময় পাওঁতে ফোনটো কৰো তুমিও কৰা নাই।
উম
অ নিজক ল ব্যস্ত অ আজিকালি যিটো যুগ হৈছে তুমি দহ টকা এটা কোনেও তোমাক সহায় নকৰে। নিজে নিজৰ ওপৰত ভৰি দিব ন ভৰি থৈব নোৱাৰিলে মানে আজিকালি কাম নাই।
সেইটোৱে কোনেও কোনেও সহায় নকৰে তোমাৰ, সেইটোৱে। কাবাক সহায় কাবাক সহায় বিচাৰি বিচাৰিব'লেও আজিকালি বেয়া। নিজৰ যিখিনি মানে প্ৰব্লেম উলিয়াই দিব এ সেইকাৰণে নিকো নকোৱাই ভাল। নকৰেও আৰু মানে কিবা এটা কাবাক বিচাৰিলেও আমাতকে মানে সিহঁতৰ প্ৰব্লেম খিনি বেছি ওপৰত হৈ যায়।
বেছি ওপৰত হৈ যায় হয় হয়।
সেইকাৰণে যি কষ্ট কৰা লাগিলে নাখাই থকাই ভাল মানে গম পোৱা নে?
উম। বাৰু তে তিয়
জীৱন এফালে সুখ হলে এফালে দুখ বা প্ৰথমতে দুখ হলে এফালে সুখ সেইবোৰ থাকিবই আৰু কষ্ট থাকিবই। এইবোৰ চব মিলাইহে হয় গম পাইছান নাই?
বাৰু ঠিক আছে হ'ব দিয়া তেতিয়া মই বোলো ফোন এটা কৰি লওঁ।